হেল্ল', কি কৰি আছে? এয়া বহি আছো। তুমি কি কৰিছা? অ বোলো, মই এয়া ধূপচাকি জ্বলাই মেলি আহি বহিছো। অ। তাপা লৰাই কি কৰি আছে? মই বোলো বহুত দিন হল, লৰা এ বাপেক লগত এ আমাৰ কাষৰ বৰ্তাহঁতৰ ঘৰলে গৈছে অ', অ'। মই বোলো বহুত দিন হ'ল খবৰ-খাতি এটাও পোৱা নাই ফোন এটাকে কৰোচোন। ভাল কৰিলা ময়ো ফোন এটা কৰিবলৈও সময় পোৱা নাই অ', তোমালৈ।
অ, আমাৰো এই মোৰ ফোনত বাৰু ৰিচাৰ্জো নাছিলে আজিহে ভৰাইছো। হয় নি? মোৰ ৰিচাৰ্জ আছিলে, মোক সময়হে পোৱা নাই অ', ফোনটো কৰিবলৈ। অঁ হেৰি নহয় আজিকালি আকৌ আপোনাৰ দুদিন ৰিচাৰ্জ নকৰিলেও ইনকাম কাটি দিয়ে নহ য়। অঁ আজিকালি সেইটোৱে বেয়া হ'ল ঔ, ইনকামিং বিলাক নাৰাখে আক। জিৰ' চিম বিলাকো নে জিৰ' চিম বিলাকো থাকে হ'বলা। জিঅ' বিলাক থাকে অঁ, অঁ আমা এয়াৰটেল বিলাক- কহে নাথাকে, মোৰো এয়াৰটেল হে, মোৰো সেই এদিনহে দিয়ে।
উম।
আকৌ লাজ লাগে ইনকামিং নাথাকিলে মানে। অ', মানুহৰ আগত শুনিবলে বোলিব ফোন এনেকুৱা হেন ন অ'
কিন্তু আমিহে জানো ভিতৰ কথাাতটো।
কথাটো, তাকেহে ভাত কিহে বনাবা এতিয়া? ভাত আপোনাৰ হেৰি কঠাল গুটি দুটামান আছে তাকে গুচাই থৈছো দালিৰ লগত তাকে বনাম। অ', তাৰপা তোমালোকৰ ল'ৰাটো ভাল হ'ল নে? ভাইটি, ল'ৰাটো ল'ৰাটো অকমান ভাল হৈছে অ', ভাইটি। অঁ', কিমান দুখ পালে সি? দুখ মানে পালে ডিঙিত পাইছে, বুকুত পাইছে, মাথাত পাইছে, মুখ খনতো আপুনি চাবই নোৱাৰে অকনো জেগা বাকিয়ে নাই আও। অঁ, মই সেইদিনা ফোন কৰিছিলো তাৰপা হেৰি কি ফোন কৰি ৰিচিভ কৰিল তোমাৰ মানুহজনে।
অ', কৈছিলে বাৰু।
অঁ, তাৰপা কৈছে যেনিবা, মই বোলো খবৰ এটা ল'ব লেকে তাইলে ফোন কৰি আছোঁ। বোলো ফোনটো ৰিচিভ কৰা নাই ইমানকে।
তাৰপা বোলে গম নেপাই চাগে তাই। অ', এ আগদিনাখন আপোনাৰ বাৰটা বজাত ৰাতি সোমাইছোহি।
বাৰটা বা
বাৰতা বাজিলে মানে হেৰি আগদিনা খন গোটেই ৰাতি আই চি ইউটে থৈছে নহয় তাক। অঁ। লখিমপুৰতে নে? লখিমপুৰত অঁ‌, নোমল দাসৰ তাত অঁ অঁ। তাৰ পিছত হেৰি এই প্ৰাইভেটৰ কাৰণে মানে সোন কালে অকমান হ'লেও ভাল হ'ল যদি মেডিকেল কলেজত হোৱা হ'লে নহ'লে হেতিনি, অঁ তাৰ পা হেৰি মানুহটোৱে যিটোয়ে হেৰি কৰিছিলে এ ক্সিদেন কৰিছিলে সেইটোৱে পইছা দিলে নে? পইচা কেইটামান দিলে বাৰু। অঁ।
বা
বাকি খিনি আৰু ঘৰপা খৰচ কৰিব লগা হ'ল আৰু। অ অঁ তাৰপা হ'লেও এতিয়া ভাল হৈছে আৰু অকমান ন'? এতিয়া ভাল হৈছে অ', ঘৰলে আনিলে নহয়। অ', তাৰপা এই আমাৰ ইয়াত যে খোল যে পাইছিলে হয়, টিকেট খেলত সেইটো ল'ৰাই নে?
অঁ, সেইটো ল'ৰাই অঁ‌।
অ', অ', মই সেইদিনা ফটো কপি দেখি পেলাই, মই তাৰ নিচিনা লাগিছিলে। মই বোলো হয়নে নহয় নে। কলেজৰ পা গৈ আছিলে, অ', তাকে সি কৈছে, কৈছে বোলে এতিয়া মই যদি বাইক লৈ গলোঁ হেতেন, বা চাইকে লৈ গলোঁ হেতেন, মানুহ বিলাকে মুৰ গাতো দুষ দিলেতেন কিন্তু মইতো কলেজৰ পৰা খোজ কাঢ়ি হে আহি আছো। তাইৰ হ'ল কোনডোখত? কলেজ পা গৈয়ে, এই এইকনত এই ভোকপুৰৰ এইকনত আপোনাৰ নতুনকে তেল ডিপু এটা বনাইছে যে, অ-অ। সেই তেল দিপুতোৰ সন্মুখতে। অ সি কৈছে মই বগা আছ ডালৰও ইফালেহে আহিছো বোলে এইফালে আহিছো সেইটোও নহয়। পিছফালৰ পৰা গৈ খুন্দিয়াই দিলে আকৌ তিন লুটি খাই পৰিছে নহয়। তাকেহে অ তাকো লাষ্ট বাৰত সি এই কাষত খাল এটা আছে এই খালটোত পৰিলে কাৰণেহে বাচিলে মানে। অ। নহবা সেদিনাখন তাৰ গৰু ভাল আছিলে সেইকাৰণে। তাকেহে মই সেইদিনা খনে মোনে আহি পেলাই কৈছেহি তাপা বোলো অ মই বোলো খবৰ এটা লওঁচোন বুলি কই পেলাই ফোন মাৰিলো তাৰপা ফোনটো ৰিচিভ নকৰিলে দেখোন ই। তাপা মই বোলো তেতিয়াহলে, তাপা বোলো পিছতহে ল'ম বোলো আমি পিছদিনাখন ৰাতিপুৱাই গৈছো নহয়, অ ৰাতিপুৱা গৈছো আপোনাৰ গৈ-গৈ পোৱালে বাৰটা বাজিলে ইমান যাম অ বাটত। তাৰপা ল'ৰকো লৈ গ'লা গে নে? ল'ৰাক নাই নিয়া ল'ৰাক ঘৰত থৈ গ'লো, হেৰি মানে মাহঁতো যোৱা কথা আছিলে। অ তাৰাপাৰ মায়ে বোলে কাৰণ আই চিত ভৰাই দিছে কেতিয়াতো তোৰ কি হ'ব সিদ্ধান্ত নাই কেইদিন থাকিব লাগে। অ
তাৰপিছত যেনিবা চব চিটি স্কেন কৰিলে মোৰ বুকু ভিতৰি যেনিবা একো জখম হোৱা নাই কিন্তু এনেই মানে হেৰি পাইছে যেনিবা থেতলা খাইছে। এনে ভঙা মেলা হোৱা নাই, সেইকাৰণে যেনিবা আই চি উ পৰা উলিয়াই পেলাই ৰাতিপুৱা উওলিয়াই পেলাই গধূলিলে ৰিলিজ দি দিলে আৰু। আৰু পইচা পাতি মানুহৰ কথা আছে নহয় এক ৰাতিতে এতিয়া আপোনাৰ চাৰে চাৰি
চাৰে চাৰি হাজাৰ পাঁচ হাজাৰ টকা। আকৌ প্ৰাইভেট যে গভমেণ্ট হ'লেও এটা কথা। অ সেইটো এটা কথা তাৰপাৰ সেইকাৰণে আমি দিনাখনি ৰাতিলে সেয়া লৈ আহিলো ৰিলিছ কৰি পেলাই। তাৰপৰা মা যোৱা কথা আছিলে মায়ে বোলে মই আজি নাযাওঁ তহঁতি যা লোৱাটো কষ্ট হ'ব। অ হেৰি ল'ৰাটো ইয়াতে থৈ যা আমি কাইলৈকে যাম। অ তাৰপা সি তোমালোকে তোমালোকে একেবাৰে লৈ আনিছা লগতে নে কি? অ আমি ৰাতি একেবাৰে লগতে লৈ আহিছো। অ অ অ। মানে ডাক্তৰে ক'লে যে হেৰি কি বুলি কয় এতিয়া হেৰি নাই মাএ ৰেষ্টত থাকিলে হ'ল এমাহ মাহ দেৰ মাহ মান ৰেষ্টত থাকিব লাগিব, অ। ইমান হেৰি কৰিব না
এতিয়া ঘৰলৈকে যাবগৈ পাৰিব বুলি ক'লেই যে
যে অ। আৰু তাত মানে সেই বৰতাহঁত আছে তাৰপা আকৌ এফালে থানালৈকো আহিব লগীয়া হ'ল থানালৈকে মাতিলে। অ। সেইকাৰণে হে কি বুলি কয় আমি ৰখি দিব লগা হ'ল আমিহে আকৌ হেৰি কৰি মেলি
লৈ গুচি আহিছো আৰু মানে তাত আকৌ বৰমা অকলেহে আকৌ অকলে মাইকী মানুহজনীয়ে ইমান খিনি কৰিব নোৱাৰে নহয়।
অ অ।
অ মানুহবোৰ চব ব্যস্ত আজিকালি কিমানো দৌৰি ফুৰিব।
অ।
মানুহৰ তাকে কৈছো কাৰ কেতিয়া কি হয় কোনোও নাজানেও।
কোনো নাজানেও, হয়ও সঁচাকে দেই ইমান সেয়া পতকেনে হেৰি হৈ গ'ল।
উম।
উম। এই চিলনি পৰিছে নহয় কপালত, চিলনি পৰিছে নাকত, চিলনি পৰিছে অ।
তাৰপিছত আকৌ থুঁতৰি তলৰ এ থুঁতৰিখনত চিলনি পৰিছে।
পৰিছে।
তাৰপা বাবা থুঁতৰিখন মানে অ', থুঁতৰিখন মানে আপোনাৰ একদম ডাঙৰ ডাঙৰকে এবখলা এৰি যোৱা নিচিনা হৈ আছে মানে আপোনাৰ দেখি। উম হয় অ', আই চি উট ভৰাব পৰা ভাল হ'ল গম পোৱা নে নহ'লে আক সি, আই চি উট ডক্টৰেও সেইটোৱে কৈছে ডক্টৰে কৈছে আই চি উট ভৰোৱা কাৰণেহে ভাল হ'ল, ভাল হ'ল অ', আই চি উট নভৰোৱা হ'লে মানে হেৰি দিগদাৰ আছিলে।
মানে বুকুত বেছিকে দুখ পাইছে যে।
পাইছে যে।
সেইকাৰণে আই চি উট ভৰাই দিলে।
ন ফোন এটা কৰ ফোন কৰিছিলো তাৰপৰা বাইয়ে তেতিয়া ৰিচিভ কৰিছে আৰু, ৰিচিভ কৰি কৰিছে যেনিবা।
সেই তাৰ আগদিনাখন নাহিলো নহয় ৰাতি আহি পাইছোহি।
তাৰপৰা পিছদিনাখন ঘৰলে আহিলোয়ে আপুনি ফোন কৰা আবেলিলৈ আহিছো নেকি আমি?
আবেলিলৈ আহিছা অ', আবেলিলৈ যাম বুলি কৈছিলে বাইয়ে। কৈছে আবেলিকে যামগে আৰু খুৰি মোক বোলো আহিবা, বোলো বাবাই ফোন কৰিবলৈ কৈছিলে তোমালোকে আহিবা নে নাহা বোলো। অ', - অ'।
তাকে সি কৈছে -কৈছ হে হেৰিয়ৰ কাৰণে এনে মানুহে মোগাটো দূষ দিলেহেঁতেন।
নিনিয় হত। মানে মোগাটো দূষ দিলেহেতে, মানুহজন এলতটো হেৰী খুৰাহঁতৰ নিচিনা হেৰী। ক মানুহজন আমাৰ এইফালৰ নে? ধলপুৰ হে মানুহজন ধলপুৰ কচুৱা।
মানুহজনে অভাৰটেক কৰিবলৈ গৈছিলে।
ভাৰটেক কৰি পেলাই মানুহ খুন্দিয়াবলৈ হে পালে।
উম, অভাৰটেক কৰিবে ট্ৰাক এখনে আহিলে আগতিয়া কৈছো আলহি মানুহোটো, বেলেগক - অভাৰটেক কৰিবলৈ যাবলে কি দৰকাৰ পিছিলে।
অ। তই নিজৰ হিৰিয়াত গৈ থাক, অ', অভাৰটেক কৰিবলৈ গৈছিলে যেতিয়া মানে ট্ৰাক খন তাৰ আগলে - গুচি আহিলে সি কাটিব লগীয়া হৈ গ'ল নাই, হে তাকে মাৰি থৈ গুচি গ'লগে। সচাদে।
আৰু চাগে লাহে -লাহে চাগে যোৱা নাছিলে স্পীডত গৈছিলে।
অ', না অভাটেক কৰিবলৈ হলেতো স্পীডতে যাব।
অঁ। ট্ৰাকখন যেতিয়া ট্ৰাকখনে মানে তাৰ আগ ভেটা নিচিনা অকণমান কৰি দিলে সি লাহেকে গৈ -
দিবলৈ গৈ তাকে মাৰি থৈ গলগে।
সেইটো কথা সি নিজে কৈছে আৰু গাড়ী ড্ৰাইভাৰটোৱে নিজে কৈছে।
অ', সিও ভয় খালে চাগে গম পোৱা নাই।
উম সিও ভয় খালে সি অহা নাই নহয় পিছত এ তাৰ - উম কি বুলি কয় ভাগিনীয়েক ভায়েক কেনেকে - গৈছেলো বেলেগো গৈছে বা পিছত।
সি ভয় খালে মানুহ টোৱে। আদহীয়া নে মানুটো নে ডেকা? আদহীয়া অঁ'। এ' আদহীয়ে যদি ভয় খাইছে ডেকা ল'ৰা হলে বা ভয় নাখায়। উম, খানাটো দি দিলে যে। অঁ',।
ঐ দোকান থানা কলেজৰ হেৰি ন'।
হেৰী ন? অঁ'। যিমান হ'লেও মানুহৰ কলেজলৈ অহা পিছত কলেজৰ পৰা ঘৰ গৈ নোপোৱালৈকেটো কলেজৰ - বেছি থাকে। অঁ',।
সেইটো কথা। ল'ৰা পালেহি নি?
ল'ৰা নাই আহা।
নাই আহা।
বাকী ভাত পানী কিহে বনাব ৰাতিলে?
ভাত জানো পাই কুন্দুলি কেইটামানো আনি থৈছো, তাপা কাচকলো এজনীয়ে দিছিলে কাচ - কল কেইটা এৰি থৈ গুচি আহিলো।
অঁ'।
অঁহ', এতিয়া জানো কি হয় সেইকেইটা আহিব নে নামেৰেই এতিয়া কাচ কল কেইটা। তাপা দালি বনাবা আও। মাছ পুঠি নাই? পানী শুকালে যে। নাই, মাছ পুঠি আমাৰ ফালেও নাই, এই আমাৰ এই মাজতে জুৰ চাই- পাই কেইটামান চাইয়ে গৈছিলে, তাৰপা আকৌ ইমাৰ্জেঞ্চি মেডিকেল যাব লগা হ'ব যে।
মানে আপোনাৰ বাবায়ো নাচালে গোটেই গেলি তা'তে হেৰি হৈ গ'ল গে।
উমঁ, বাবাই কৈছে মাছ কেইটামান আছে সেই নাখাও আৰু সেইকেইটা তেনেকেই থাকক আৰু। মই কলো খাই পেলা হেতি অহালে বেয়া হ'ব নহয়। এ' নাখাও, মই হেৰী মই নাখাও নহয়, এনেকুৱা দিনতনো বাবাই মাছ নাখায়। বাবাই, অঁ' বাবাই কৈছে মই মাছ- বুঢ়া হ'লেহে খাওঁ, এতিয়া মাছবোৰ কোমলীয়া হৈ আছে যে মই এতিয়া নাখাওঁ। তাৰমানে ভালে কৰিলে বোলে, আমি কোমলীয়া বুঢ়া কেলে নাই আমাৰ মাছ- হ'লেই হ'ল, কৈছে এতিয়া খাবলৈ বেয়া হ'লে হয়। এতিয়া খাবলৈ বেয়া পিছল-পিছল হয় হেনো মাছবিলাক, হয়ও আকৌ কথাটো।
সেইটো কথা হয়, অঁ',।
মাছবোৰ পিছল-পিছল হয় কুমলীয়া হৈ থাকে যে। তাৰপা সেইকাৰণে সেই মাজ গেলি গ'ল চলাই দিব লগীয়া হ'ল সেই গোটেইখিনি পেলাই দিব লগীয়া হ'ল। ত সেই গৈছিলে। মই ধৰিবলৈ গ'লে মানে পাওঁ, এ আজি এলাহ লাগিলে এই- ভৰি নখৰ চুক এটা বিষাই আছে। নখ চুকুৱাই হৈছে নে কিয়ে হৈছে নে জাকৈ বাবলৈ ভয় লাগিলে। নগলোয়ে সেইকাৰণে মাছ ধৰিবলে। সেইটো হয়ে আৰু। নহ'লে দুৱাৰ মুখতে ধৰা হ'লে ওলালে সেনেকে এভাজি মান।
আমাৰো সেই-
আমাৰ সেই সেইখিনি মাছখিনি এ তাকে মই কৈছো কাৰোবাকে দি দিয়া হ'লো হয় আগতেই চাই পেলাই।
আৰু তা'তে গৰম কিমান পৰিছে আৰু।
অ' কালি, পৰহি ৰ'দ নাই যদি কিমান গৰম। উম। বাকী অ হ'ব দিয়া মোৰ আলহী আহিবহি আছে। অ হ'ব দিয়া কৰিম। সোমবাই।